হয় শুনিছা নে
অ অ শুনিছো মাততো গৈছে ন মোৰ
আহিছে আহিছে আহিছে
অ অ
অ ভালে ভাল অ ভালে ভালে বাৰু আপোনাৰ ভালনে
উম মোৰো ভাল মোৰো ভাল আচ্ছা কি কৰিছে
নাই এতিয়া এনেই আছো আৰু এনে মানে ফিল্ম এখন চাই আছিলো এনেই আছোঁ হয় হ কি অ ফিল্ম মানে ম চিৰিজ চাই আছিলো মানে ডাৰ্ক ডাৰ্ক চিৰিজ খন যে নেট ত আছে
আচছা আচ্ছা মই চোৱা নাই বাৰু সেয়ে গম নাপাম
হয় জাপানিজ চিৰিজ হয় সেইখন চাই আছিলোঁ আৰু উম্ উম উম্ চ'ৰি স্পেনিছ স্পেনিছ স্পেনিছ ফুল হৈছে মোকত উম্ ইংলিছত দাবি মানে ডাবিং আছে হয় বাৰু আজি মানে কি বিষয়ে কথা কথা পাতিব বিচাৰিছে চিলে আপুনি
মই মানে আহ মই ভ্ৰমণ কৰি যথেষ্টখিনিয়ে ভাল পাওঁ সেইকাৰণে ভ্ৰমণৰ বিষয়ে আৰু ধৰি লওক মই মানে আপুনিও ধৰি লওক নিশ্চয় সকলোৱে ভ্ৰমণ কৰি ভাল পাই তাৰে ধৰি লওক অভিজ্ঞতা তাৰ পাছত আৰু ধৰি লওক আপুনি যদি ক'ৰবাত যোৱাৰ কথা মানে পৰিকল্পনা কৰি আছে তেনেকে কিনো বিচাৰিম আৰু মানে কি ভাবি আছে এনেকুৱা। প্ৰথমতে কওকচোন মানে আপুনি ভ্ৰমণ কৰি কিয় ভাল পায়? নিশ্চয়। মই মানে ভাবি লৈছো যে আপুনিও ভাল পায় মোৰ দৰে।
নিশ্চয় নিশ্চয় সকলোৱে ভাল পায় বাৰু ময়ো ময়ো ভাল পাওঁ ভ্ৰমণ কৰি। ভ্ৰমণ কৰিলে মানে কি আমি ইয়াৰ আম-আ-আমি অসম-অসম-অসমত আছো এতিয়া অসমৰ পৰা বেলেগ বেলেগ এখন যদি ৰাজ্যত যাওঁ বা বেলেগ এখন দেশলৈ যাওঁ তাত যোৱাৰ লগে লগে তাত এ আপোনাৰ জনগোষ্ঠীয় খাদ্য পোচাকৰ পৰা মানে গোটেইখিনি বা ভাষাৰ পৰা গোইখিনি বস্তু মানে শিকিব পাৰি আৰু মানে আহৰণ কৰিব পাৰি বহুত খিনি বাহিৰা জ্ঞান হয় আৰু মানে মেইন কাৰণ সেইটো। আৰু মানে ইয়াতে চাপ'জ মনটো মোৰ বেয়া লাগি আছে বা কিবা ডিপ্ৰেশ্যনৰ টেনচনত আছোঁ লগৰ ল'ৰাৰ লগতে হওক বা ফেমিলিৰ লগতে হওক যদি বাহিৰত ওলাই যাওঁ মানে বহুখিনি সিখিনি টাইমত মানে সকা পোৱা যায় আৰু মানে।
উম উম উম।
সেইটোৱেই কাৰণ আৰু হয়। মই আপোনাৰ ৰিচেণ্টলি আহিলোঁ এয়া শ্বিলঙৰ পৰা আহিলোঁ মানে এনেতো আৰু বহুত কেইবাৰ গৈছোঁ শ্বিলঙত আগত চেৰাপুঞ্জী আপোনাৰ মৌচিনাৰাম দেখা পাইছো মৌচিনাৰামো গৈছিলো লাইটলুং-চাইটলুং গোটেই ইমান মানে আজি এ উম কিমান তিনি সপ্তাহ মান আগত এমাহ হোৱা নাই আৰু মানে এতিয়া বিশেষ কামত গৈছিলো পুলিচ বজাৰত গৈছো আবেলি যাই পাইছো ৰাতিতো আছো আৰু পিছদিনাখন মানে গুচি আহিছো, মানে সন্ধিয়া মানে গুৱাহাটী আহি পাইছো আৰু মানে তথাপি মানে যদিও একো চাব চাব মানে চাবলৈ যোৱা নাই আৰু তথাপি মানে আহাতে যাতে ৰাস্তাত যুনবিল পাহাৰীয়া ভিউবিলাক দেখি কেনে বা বা অকোৱা পকাৱা ৰাস্তাৰ মাজেদি যাই মানে বহুত খিনি ভাল লাগিছে আৰু। আৰু তাতো ৱেডাৰটো সম্পূৰ্ণ বেলেগ আমাৰ গুৱাহাটীতকে, ভাল লাগিছে আৰু যায় তেনেকুৱা আৰু
ভালে আৰু ভাল লাগিল।
ভাল লাগে, ভাল লাগে হয় হয়। আপুনি আপুনি ক'ৰবাত য যোৱাৰ পৰিকল্পনা আছে নেকি এইকেইদিনৰ ভিতৰত? নাইব ক'ৰবালৈ গৈছিলে নেকি?
অ মানে মই কিছুদিন আগতে কিছুদিন মানে আচলতে এ আ এপ্ৰিলৰ শেষত বাৰু অ মানে মই ডিমা হাচাও জিলাত গৈছিলো। তাতে ধৰি লওক প্ৰথান মই আহ হাফলং গলো তাতে আছিলো। আ ব মানে মূল টাউনতে আছিলো তাতে থাকি পিনি তাৰ পিছত উমৰাংচু গৈছো মাইবং গৈছো, তাৰ পাছত জাতিংগা, এইবিলাক ওচৰৰ ঠাই বিলাক এনেকে চালো আৰু ভাল লাগিল বহুত ইমান ধুনীয়া পাহাৰ, প্ৰধানকৈ মোৰ উম উম প্ৰধান ক মানে জাতিংগাটো জাতিংগা ঠাইখন ইমান ধুনীয়া কিন্তু এইটো যি মানে ইমান ধুনীয়া বতাহ বলি আছিলে তাৰপিছত তাই মানে পাহাৰ বিলাক মানে কেনেকুৱা চব মেঘে চুমি থাকে ন ত ভাল লাগে আৰু উম উম বহুত ধুনীয়া দেখি। তাৰ পিছত আৰু আহ যেতিয়া মাইবং গৈছিলো মাইবং যাওঁতে অ মানে সেই তুমজাং পিকতটো দেখিছিলো ন তাই দূৰৰ পৰা মানে ইমান ধুনীয়া দেখি যেন স্বৰ্গহে হয় এনেকুৱা ধৰণৰ দেখি ইমান ধুনীয়া হয়। মানে ভাল লাগিছে আৰু।
হয় হয় মই ময় গৈছো বাৰু মাইবং চাইদ টো মানে এ তাতে যোৱাকে যোৱা নাই শিলচৰত গৈছিলোঁ মানে আজি হ'ল। আঠমাহমান আগত মানে শিলচৰত যাওঁতে আপোনাৰ এ ট্ৰেইনেদি যাওঁতে মানে তাত ভা পায় ভিটো পায় আৰু মানে।
উম উম উম।
অ', হাফলং, মাইবং আৰু কি কি ঠাই আছে এইবিলাক।
মই মানে প্ৰথমতে মই ইমান ভাল লাগিব বুলি ভবা নাছিলো কাৰণ ধৰি লওক সিপিনে ইমান মানে প্ৰত প্ৰথম প্ৰথম নহয় বাৰু আগতে উমাংচুত গৈছিলোঁ এতিয়া ধৰি লওক যিটো মানে হাফলঙৰ ফালটো মানে মই সেইটো মানুহজনৰ দ ফুল বেলেগ - বেলেগ। ন, সেয়ে মানে সেইখিনি দেখা নাছিলো চ ভাবিছিলো যে সিমান আৰু সেই নহব জন পাতি নহ'ব ইমান মানে নাজানো আৰু কেনেকুৱা সিমান এটা খাব নাছিলো কিন্তু তে যিমান ভাবিছিলোঁ তাতকে বহুতখিনি ভাল লাগিছে। ভাল অভিজ্ঞতা আৰু লগ লগতে বন্ধু-বান্ধৱীৰ লগত গৈছিলো মানে। আমাৰ বিশ্ববিদ্যালয়ৰ ধৰি লওক, শিক্ষামূলক ভ্ৰমণৰ বাবে গৈ গৈছিলো তাতে আমাৰ আম আ আমাৰ ছাৰ-বাইদেউ গৈছিল মানে আমাৰ লগত তাৰ পিছত উম লগৰবিলাক, হ আমাৰ জু জুনিয়ৰবিলাকো গৈছ মানে বহুত বেছি ভাল লাগে।
ভাল লাগে ভাল লাগে হয়, আমিও উম, আমিও যেতিয়া কলেজত আছ ছিলো তেতিয়াও মানে বহুতো বহুত ঠাই লৈ আমি ডাইৰেক্ট কলেজৰ পৰা যোৱা নাছিলো আৰু মানে পিকনিক লৈ পিকনিক গৈছিলোঁ বহুত। কেইবাৰ গৈছো আমি মানে মোৰটো কমপ্লিট হ'ল গ্ৰেজুৱ্যন কমপ্লিট হ'ব দেৰি হৈ গ'ল, তুমি চাগে মাচ
উম হুম, হয় হয় হয়, উহুম মই মানে সেইটো ভাল লাগিল আৰু সকলোৰে ধৰি লওক মানে আগতে সিমান কথা হোৱা নাছিলো মানে এই ভ্ৰমণটোয়ে মানে আমাৰ মানে আৰু মানে সকলোৰে উম, বহুতখিনি মানে আ একতা আৰু আ ছে বা ধৰি লওক মনবিলাক মিলাইছে আৰু হুম হুম
মানুহৰ কনফিডেনচ আহে বহুত।
যিকোন হয়, হয়, বহুত বহুতখিনি বহুতখিনি বা বাহিৰা জ্ঞান হয় আৰু। আৰু এনে আপুনি এ, চ, চ, অ কওক কওক? অ, আপুনি চাউথৰ ফালে গৈছে নে কেতিয়াবা চাউথৰ ফালে?
এ এতিয়ালে মানে সুবিধা এতিয়ালে সুবিধা হোৱা নাই মানে মোৰ কেৰালাত যাব মন আছে বহুত। কেৰেলা, তামিলনাডু। এইবিলাক ঠাইত মোৰ মানে বহুত বেছি যাব মন আছে কাৰণ তাৰে মানে কৈছ টো হয় মানে অতিথি শুশ্রূষা মানে মানুহবিলাকে বহুত ধুনিয়াকে কৰে বুলি
বহুত ভাল মই গৈছো হয়, উম, মই অ, মই কন্যাকুমাৰী গৈছো আপোনাৰ মানে তামিলনাডু বেংলৰ গৈছো তাৰপাছত আপোনাৰ গোৱা গৈছো। ম মই গৈছো আৰু এই কেৰেলাও যোৱাৰ প্লেনিং আছিলে কিন্তু মানে হোৱা নাই ৰ ৰবা এতিয়া এতিয়ালৈকে।
মই মানে এতিয়া বৰ্তমান দাৰ্জিলিঙৰ কথা ভাবি আছো। পৰিকল্পনা কৰি আছো, উম মানে এইটো এ এতিয়া এইখিনি ঠাইত অলপ মানে এইখিনি সময়ত মানে বৰষুণ দি থাকে ন' সেইবাবে মানে ভূমিস্খলন হোৱা বুলি মই শুনিছো সেইকাৰণে মই অলপ, মানে, অলপ ভয়ো লাগে বাৰু। নহয়- নহয় ভূমিস্খলন মানে লেণ্ডশ্লাইড।
অ', অ', অ' বুজি পাইছোঁ হয়, হয়, হয়।
সেইটো, মানে সেইটো অলপ টেনচন মানে অলপ
ঠাইত হয় বাৰু, আজিও অৰুণালত মানে অৰুণাচলত যোৱা ৰাস্তা তাত, কিবা হৈছে নহয় মে লেন্ডশ্লাইড হৈছে মানে ভূমি ভূমিস্খলন
আচ্ছা- আচ্ছা, মই গম পোৱা নাই বাৰু, সেইকাৰণেতো মানে অকণমান ভয় লাগে। ওহো, উ, উম, সেইটোৱে আৰু। ওহো, তথাপিতো ভাবি আছোঁ মানে আ অকণমান বৰষুণতো কমক আগ আ- আ- আগষ্ট মানে ধৰি লওক মাজৰ বা মানে শেষৰলৈ ভাবি আছোঁ যে যাম।
তাকে,
মানে, যিমান পাৰো মানে, সুবি মানে অলপ চেফ আক্ৰমণ কৰিম, ধৰি লওক, মানে যিবিলাক ঠাইত ধৰি লওক যাব অলপ মানে সেই আছে, আ- আশংকা আছে হম, হম। আশংকা আছে, সেইবিলাকত মানে নাযাওঁ মানে এ বা সেইবিলাক বাদ দি পিনে, বাকী বিলাক ঠাই চাব যাম বুলি মই মানে, আশা কৰি আছো, আৰু বৰ্তমান। চাওঁ কি হয়, উম, হম, হম, আপুনি ক'ৰবাত যোৱাৰ কথা ভাবি আছে নেকি?
অ' মানে এই এইকেইদিনতে আ-মাৰ মানে এই, এই, দুই, এক মাহৰ ভিতৰতে যোৱা কথা আছিলে মানে যোৱা বছৰ চবৰে প্লেনিং আছিলে, লাডাখ যাম মানে, এয়াৰপৰ্টৰ ফ্লাইট নাইবা ট্ৰেইন অ' অ' ট্ৰেইন নাইবা বাইকেদি গ'লো হৈ, ট্ৰেইন নাইবা ফ্লাইটেদি গ'লো হৈ, গৈ গৈ কিনে তাতে মানে ৰেন চব বাইক ল'লো হয়, বাইক লৈ কিনে মানে ঘুৰিব পাৰি না। কিন্তু, এহ, মানে কি হ'ল, লগৰ ল'ৰা এটাৰ আজি দুমাহমান আগত এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট হৈ তাৰ মানে ভৰি ভাঙিছে। সেইকাৰণে মানে সি নোযোৱাৰ কাৰণে আমাৰো মানে, সি যাব নোৱাৰা হোৱা কাৰণে মানে, আমাৰো যোৱা নহ'ল, কিন্তু অহা বছৰ আমি মানে চব ঠিক-ঠাক হয়তো, হ'লে আৰু যাম আৰু মানে, ভাল পাইছে এতিয়া সি বহুতখিনি। উম, তাৰমানে, উম, তেনেকুৱা আৰু নহ'লে তাততো যোৱাৰ মানে প্লেনিং বহুত দিনৰ পৰা আছে, আপুনিতো দেখিছেই কি ধুনীয়া তাত। আকাশ- চাকাশ বিলাক নীলা হৈ থাকে একদম, ইমান ধুনীয়া পৰিৱেশ এটা। অ',
মোক বহুত মন আছে তাত যাব।
অ' হয়, হয়।
চোৱা, আমাৰ ছোৱালী হিচাপে অলপ অসুবিধা হ'ব দিয়ক।
আপোনাৰ অ' কথাবিলাক অলপ অ' স্পষ্টকে অহা নাই অ' এইবাৰ আহিছে।
আচ্ছা, আচ্ছা অ', মানে, উম, উম ফোনটো উম, উম, মানে। কি হয়, অ' মানে সিমান নাজানো ন' সেইবিলাক ঠাই অলপ মানে আশংকা থাকে। আৰু কিছুমান হেৰি হয়, আৰু ছোৱালী মানুহ হিচাপে ধৰি লওক
হয়, হয়, নাই বহুত ছোৱালীও যায় আমাৰ অ' আমাৰ লগৰ ছোৱালীয়েও গৈছিলে মানে, মানে বিয়া হৈছিল।
মানে, আচ্ছা, আচ্ছা, সেইটো হি হি তোমাৰ হাজবেণ্ড নাই যে! আমাৰ হাজব্ৰেণ্ডো নাই, বয়ফ্ৰেণ্ডো নাই সেইকাৰণে। মানে, ধৰি লওক, লগৰ থাকিলে ভাল বাৰু, কিন্তু মানে এনেকুৱা মই লগ পোৱা নাই। তেতিয়ালৈ যাবত যাব বহুত মন আছে।
হয়, হয়, হয়, হয়, না, তাকে নিশ্চয়, নিশ্চয়। নিশ্চয় ভাল লাগিব ভাল ভাল লাগে গ'লে আৰু কিন্তু আপুনিতো এ শ্বিলং যোৱা বুলি ক'লে ন অলপ আগতে। হেল্ল' শ্বিলং চাইদটো যোৱা বুলি ক'লে না। অ শ্বিলং শ্বিলংটো গৈছে। হয় হয় শ্বিলংটো মানে পৰাপক্ষত আপোনাৰ এ এ খাচী হিলছয় নহয় জানো হয় হয় কিন্তু আপুনি যেতিয়া ইফালে আহিব মানে গোৱালপাৰা ছাইডত যেতিয়া আহিব গোৱালপাৰা। আমাৰ মোৰ দুদনৈত ঘৰ বাৰু দুদনৈৰ লগত তাচ যোনখন হয় মেঘালয় আছে আমাৰ ইয়াতে লাগি আছে। হেল্ল আৰু আমাৰ ঘৰৰ পৰা চাৰি কিলোমিটাৰ মান অ চাৰি কিলোমিটাৰমান গ'লে মেঘালয় পাই ইয়াতে আপোনাৰ গাৰো হিলছয় ছয়গাঁৱৰ পৰা এফালে। মানে গাৰো হিলছয়ে আৰু উম ইয়াতো মানে ধুনীয়া ধুনীয়া বহুত বিলাক ঠাই আছে। মানে চাব লগা মানে বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ মানে নিজৰা আছে আপোনাৰ মালভূমি আছে। ট্ৰেইনত চাব লগা বহুত ধুনীয়া ধুনীয়া ঠাই আছে কিন্তু এফালে। কিছুমান জেগা বহুত মানে এক্সপ্ল' হোৱা নাই বহুত মানে মানে ভিতৰত মানে কিবা হৈ আছে। আৰু মানে ওচৰ পাজৰ মানুহ খিনিয়ে যি জানে আৰু তেনেকুৱা বাহিৰৰ নাজানে কিন্তু বহুত ধুনীয়া ধুনীয়া ঠাই আছে। ইয়া সেইফালেও চাব লগা।
মই মানে কি কয় গোৱালপাৰাত যোৱাৰে মানে অলপ প্ৰথম কথা ভাবি আছো। মানে মই
অ অলপ মোবাইলটো অলপ ওচৰত লোৱা চোন ভালকে শুনা পোৱা নাই।
অ অ মানে কি কয় মোৰ মানে গোৱালপাৰাত যোৱা মানে সেই পৰিকল্পনা আছিলে এইকেইদিনত মানে মোৰ লগৰ ঘৰ তাতে তোৰ মানে লগৰ জনক লগ কৰিব তাৰ পাছত ধৰি লওক অকমান কিছুমান ঠাই চাব মন আছে সেনেকে যাম বুলি ভাবিছো হুম বহুত ধুনীয়া ধুনীয়া ঠাই আছে ন তাতে উম ঠিকে আছে বাৰু অ এতিয়া মানে ৰাখিছো হা আ মানে ভাল লাগিল কথা পাতি আপোনাৰ লগত উম উম উম দিয়ক নিশ্চয় নিশ্চয়
অ অ অ ধন্যবাদ